হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'। অ তোমাৰ চাউণ্ডটো কমকে আহিছে।
অ মানে ইয়া মোবাইলটো অলপ মানে দূৰত আছে মোৰ ঘৰৰ পৰা দিয়া কোৱা।
কি খবৰ।
আছো ভাল তোমাৰে।
মোৰো ভালেই কি কৰি আছিলা।
আছিলো এনেই লাইন গৈছিলে অলপ আগতে আহিলে।
অ কেনে গৰম দিছে ন এইকেইদিন।
নক'বা আৰু যি গৰম দিছে।
কতো ফুৰিব ওলাই যোৱা নাই নিকি।
নাই নাই যোৱা নাই তুমি গৈছা নাই।
মইও যোৱা নাই ইমান গৰম বাপৰে বাহিৰত ওলাবই নোৱাৰিচোন।
উম ৰ'দ দিছে মানে ভাবিব লাগিব ওলাবলে
তাকে আমি আৰু বহুত দিন লগেই পোৱা নাই কিমান দিন হৈ গ'ল ন। মনত পৰে ন সেই স্কুলৰ দিনবোৰ।
হেল্ল' অ।
অ শুনি আছো কোৱা।
এয়া মানে এইটো কি ক'ব খুজিছো পাহৰি গলো ৰবা।
মই এতিয়া আগতে য'ত আছিলো তাতে আছো ৰবা তুমিহে কবাত দূৰত গুচি গ'ল। গলা দেখোন আজিকালি লগেই নাপাওঁ নোপোৱা হলো। ।
সেইটো হয় বাৰু মানে। মাৰ কাৰণে আহিব লগা হ'ল নহলে তাতে থাকিলো হয় আগতে যত আছিলো।
অ আগতে আমি কিমান ফুৰিব গৈছিলো ন একেলগে।
অ গৈছিলো মানে মনত পৰি দেচোন সেইবোৰ।
অ একেলগে যে খাব গৈছিলো মনত আছেনে।
আছে আছে। আজিকালি যোৱা নাই খাব আগতেতো বিৰাট খাইছিলো আমি।
আজিকালি যাও যদিও শিপিনে কিন্তু খাব কাৰণে অকলে মনে নাথে। নাযায় এতিয়া। তুমি তোমালোক লগত থাকোতে বেলেগ কথা আছিল আৰু। সদায় ওলাই কেনে কলেজৰ পৰা আহও। ।
নহয় দিয়াচোন এতিয়া মানে কৰি কি আছা এতিয়া তুমি।
এতিয়া টো মই পৰীক্ষা আমাৰতো ছিক্স ছেমিষ্টাৰ ৰ এক্সাম গল এতিয়া আৰু ঘৰতে। ছো গৰম বন্ধ দিছে তোমাৰ।
মই কি কৰিম মই ইয়াক আমাৰো গৰম বন্ধ ঘৰতে বহি আছো।
। উম আৰু তাকো ইমান গৰমত ওলাইও যাব নোৱাৰি কি যে হব।।
উম উম নাই নাই একদম নোৱাৰাৰে গা পুৰি দিয়েচোন বাহিৰত ওলালে।
সঁচা।
আহ কিন্তু এদিন হলে ওলাব পাৰি খাবলৈ।
অ ওলাম দিয়া।
উম খাবলৈ ওলাব পাৰি খাবলৈ চব যায় আছে। মানে।
একেই পইছা। এতিয়া খোৱা নাই আগতেতটো আমি ম'ম' চাওমিন ফ্ৰাইড ৰাইচ পুৰা। একদম।
খাও, খাও দাদাক আনিবলে দিছো দাদাক আনিবলে দিছো এতিয়া।
হয় নেকি?
উম, মোৰ সোৱাদ কমি নাই ৰবা এতিয়াও খাওঁ পেট ভৰাই।
আগৰ দৰে মানে। ময়ো এনে এনে ওচৰৰ লগৰ কেইজনীৰ লগত ওলাই কেনে যাও বাহিৰত।
অঁ।
ঠাণ্ডাৰ দিন হলে বেছি ভাল লাগে আৰু।
উম, সেইটো হয় গৰমৰ দিনত ম'ম' খাব নোৱাৰি বাট হ'লেও চলি যায় আৰু।
খোৱাৰ কাৰণে চব হয়নে?
আহ।
ঘৰত বনোৱা নাই?
নাই বৰ্তমান বনোৱা নাই পাক ঘৰটো এ চো সোমাবলৈ ইচ্ছা নাযায়।
উম, হয়ো বাৰু। এনে মই সেইদিনাখে বনাইছিলো মম'। এনে ভেজ।
অ।
পিয়াজ আৰু পাতকবিৰে অকল।
আচ্ছা আচ্ছা।
তুমি ওচৰত থকা হলে তোমাকো খোৱালো হয়।
তুমি মোক ইনভাইট নকৰিলা, মই গ'লো হয়।
তুমি যে ইমান দূৰত থাকা আৰু।
মাতিলেতো গ'লো হয়, ঘৰত এইটোহে বহি থাকো এতিয়া
নেক্সট বনালে মতিম দিয়া।
হ'ব দিয়া, ময়ও কিবা বনাই লৈ যাম তেতিয়া।
আৰু আমি বৌদেউ খানাও খোৱা নাই ন আগতে যে খাইছিলো একদম। ঘৰত বিৰিয়ানী বনাই কেনে। গোটেই কেইজনী। মনত আছে ন তোমাৰ?
আছে, আছে সেইবোৰ এতিয়া দিন নাইয়ে।
পিতা নিজম জগমত উম
এতিয়া তুমি কি কৰি আছা?
আছো এনেই বিচনাত শুই।
অ, এদিন খাও ব'লা নহলে।
চবকে মানে ফুন কৰি কৰি মাতিব মাতি কেনে শাৰী।
অ, একেলগে পইচা উঠাই কেনে চবেই নো এখন এখন আঞ্জা বনাব। কি কোৱা? বাকী তুমি ফুৰিব যোৱা নাই নেকি ওচৰে-পাজৰে? হেল্ল'। হেল্ল'।
অ, মানে লাইনতটো অহা যোৱা কৰি আছে বিৰাট দিগদাৰ। দি আছে।
অ'
লাইনতটো অহা যোৱা কৰি আছে মানে দিগদাৰ দি আছে এই গৰমত।
এতিয়াা বৰ কষ্ট হয়। বাকী তোমাৰ ভাইটি খবৰ কেনে?
আছে আছে ভালেই আছে,
হা?
আছে ভালে আছে এনে কেতিয়াকে খানা খাবা বুলি ভাবিছা?
খানাটো। এইটো মাহত এইটো সপ্তাহতে খাই দিওঁ নেকি? এনচোন চবে ঘৰতে আছে।
পাৰি পাৰি।
তোমাৰ হাতৰ পোলাওতো বহুত মনত পৰে মোৰ। আমি যে খাইছিলো। মই যে মাংস বনাইছিলো তুমি পোলাও বনাইছিলা। হয়নে?
কিবা কৈ আছিলা।
তুমি শুনা নাই নেকি?
ন নেটটো মানে কৈছো ন বিৰাট শ্ল' মাৰি আছে মানে ইতে
মই মই কৈছো যে আগতে যে আমি একেলগে খাইছিলো, তুমি যে পোলাও বনাইছিলা, মই যে মাংস মাংস বনাইছিলো?
অ অ
চবে যে ভাল পাইছিল খাই কেনে
এতিয়া আমি দুটাই বনাম।
অ হ'ব দিয়া
উ বাকী কিমানকে উঠাবা
কিমানকে উঠাম আমি যিকেইটা মানুহ এশকে উঠালে হৈ যাবচোন।
ফটকে উঠালে হ'ব জানো কাৰণ আজিকালিচোন বস্তুৰ দাম ইমান বাঢ়িছে।
অ সেইটোও হয়। দুশ দুশকে উঠালে হ'ব তেনেহলে
ডেৰশকে উঠালো হ'ব ইমানো নালাগে দিয়াচোন
আহ আইতেম কি কি ৰাখিবা।
আইটেম তোমাৰ, পাপৰ এখন এখন
বাদাম, আমাৰচোন এটা মিনি মিনি পিকনিক টাইপ হৈ যাব।
অ কেকো লৈ যাব পাৰি তো
অ সেইটো কেক চেক তুমি কেক বনোৱা যে শিকিছিলা মনত আছে নাই পাহৰিলা।
নাই নাই আছে আছে কেতিয়াবা এনে মন
মোকো মাতিবা কেক বনা বনালে।
উম হ'ব মাতিম দিয়া।
মইও পিছে শিকি আছিলো, মই এনে মোবাইলতে শিকিছো। এনে ঘৰত বনাই থাকো কেতিয়াবা কিন্তু ইমান ভাল নহয় তোমাৰ দৰে।
হা! হা!
বোলো মইও ঘৰত এনে বনাই থাকো মাজে মাজে কিন্তু তোমাৰ দৰে ভাল নহয়। তুমি একদম পুৰা টেষ্টি কৰি বনাব জানা এ তোমাৰ মোবাইলটো বেয়া হৈছে নেকি।
মবাইল বেয়া মানে নকবা ইয়াতে একদম মানে নেটৱৰ্ক বেয়া মানে টাৱাৰ কৈছো নহয় মাত বাদাম ভাঙি ভাঙি আহি আছে
অ আৰু কোৱা মাহঁতৰ খবৰ ভাল। মাহঁতৰ খবৰ ভালনে তোমালোকৰ?
অ ভাল তোমাৰ মানে তোমাৰ মাহঁতৰ খবৰ
মোৰো ভালে ৰবা, বাকী এদিন লগকৰো ব'লা খানাৰ আগত খানা খোৱাৰ আগত এদিন লগ কৰো ব'লা।
ভাঙি ভাঙি আহিছে।
খানা খোৱাৰে আগত এদিন লগ কৰোঁ বলা।
এটা কাম কৰাচোন তুমি কাটি কনে ফোন কৰা না আৰু এবাৰ
নালাগে ৰবা মোৰ তাত থ মোৰ তাততো ঠিকেই আহি আছে
হেল্ল'
তোমাৰ কলেজ কেনে চলিছে পিছে
আছে আছে ভালেই আছে চলি আছে ভালেই উম
হেল্ল'
অ শুনি আছো কোৱা মানে নেটটোৰ কাৰণে বিৰাট প্ৰব্লেম হৈছে
আজিকালি যে মানে বৰষুণো দিয়ে যে মাজে মাজে কাৰণে নেটৱৰ্কটো মাজে মাজে নোহোৱা হৈ যায়।
অ', আৰু অলপ আগতে বতৰটো বেয়া কৰিও উঠিছে।
সেইটোৰ কাৰণেও।
ডেট, ডেট ফিক্স কৰা নহ'লে।
উম, কালিলৈ কৰি দিও দিয়া।
তোমাৰ লগৰ কেইজনীকো কবা। অ'। পিছে স্কুটি লৈ আহিবা ন? হেল্ল'।